হেল্ল' শুনিছে
অ মই ৰিচিভ কৰিলে পতককে ৰিচিভে নহয়
কিয়
হেল্ল'
অ মই শুনি আছো
শুনি আছো
শুনি আছো মাতে দি আছো মই
মই ৰিচিভ এতিয়া বৌয়ে ফোন মাৰোতে ৰিচিভ কৰি আছো ৰিচিভে নহয় দে
কিয়
যাানো কিহৰ কাৰণে ধৰিবাই নোৱাৰোচোন
শুনিছোঁ এতিয়া
অ শুনিছ এতিয়া অ শুনি আছো
খোৱা বোৱা হল
ভাত খালো খাই বৈ লৈ এজনী জেঠাইকৰ ঘৰত গ'ল ভাটিবেলা
যাই পেলাই একদম সন্ধিয়াত তামাম জ্বৰ হৈ আহে বাপা নে ই সিহে নাই আকৌ জেঠাকৰ দাদাকৰ বাইকত উঠি তাক থবা আহিবা দিছং
তাৰপিছতে সে থৈ পেলে তাৰপিছত দাদাক ফোন কৰিলং এণ্টিবায়টিকটো আন বলোঁ তাৰপিছত সেই আনি ভাত নাখায় যোৰ যবস্ত, খোৱাই পেলাই এতিয়া শুৱাই থৈ দিছোং আকৌ
তেনেকুৱাই নেকানি সেকানি য
কৰিম পাচ বিঘা
অ',
কঠীয়াৰ ঘৰ পিছফালে পাৰি থৈ দিচংচোন
কি কঠা পাৰিছে?
ৰঞ্জিত আৰু বাচমতী
অ', তাকে, উ, কৰিব লাগে এতিয়া এইটো, সেইটো, শেষ হ'লে কৰিব লাগিব আৰম্ভ কৰিব লাগিব
আমাৰ অহা সপ্তাহৰ পৰা লাগিব বোলে, যা যোগাৰ কৰিব বৰষুণ বাট চাই আছে
অ',
দেচোন ফুল জ্বলা পানীহে ছটিয়ালে
অ',
নপৰিলেচোন
তেনেকুৱা
উম,
পৰি আছে, আমাৰ খিনিতহে কি লাগিলে
জানো আৰু কি কোফা লাগিছে ক'বাই পাৰা নাই
সবতে পৰে, আমাৰখিনিহে নপৰে
আমি কঠীয়া পেলোৱা দিন ধৰি বৰষুণ নাই কঠীয়াবোৰ‌ ওখয়ে নহল কঠীয়া পাৰিলি?
কঠীয়া পাৰি থৈছো
বাচমতি
নাই বাচমতি, নহয় ৰঞ্জিত
পেকেটটো
পেকেটটো উম, পেকেটকে পেলাইছো
মই পেকেট নহয়, লোকেল যোৱা বছৰ পেকেট এই লোকেল পাইছিলো যে
অ',
লাগে দিছো
উ, লোকেল পেলালে, ইমান উৎপাদন নহয় বুলি কয় যে
নাই খোৱাৰ, কাৰণেহে কৰিম আৰু
অ', সেইটো
এনে পেকেটৰ পৰাতো লোকেল হৈ গ'ল নাে প্ৰথমতে পেকেট পেলোৱা যায় তাৰপিছতহে, লোকেলত আহে
সেইটোৱে
অ', উ, এই যে সেই সহত মটৰ পানী দি দি তই খেতি কৰিবি নো, বোৰ খেতিটো মটৰ ভাৰ দি এতিয়াও দে
খোৱাখিনিতো ইয়াত দি থাকিবলগীয়া হয় আ
উম উম কেই বিঘা কৰিবি এই বাৰ
দুবিঘা কৰিম আৰু
খাব কাৰণে হ'ব দে আমাৰ এবাৰ পাঁচবিঘা বহ দিন লাগনে সাত বিঘা হ'ব
এৰাম মানুো নাই আৰু ইমান উটাই নলোৱাা তাৰ পিছত সময়ত বহুত দিগদাৰ হয় কাম কৰা মানুহ অভাৱ হৈ গৈছে
হেৰি কালি ছিজনত ইমান দিগদাৰ নহয় লাহে ধীৰে কাটি থাক লাহে ধীে মাৰি থাক হয় আনি থাক বৰষুণ বতৰ নাই তেতিয়া ত এই বহুত দিনতহে গু উঠাই দিয়ে
তথাপিও মানুহ লাগে মানুহ আমাৰ নিজেও সময় দিব নোৱাৰোঁ অ আজিকালি মানুহ পাবই তণ
আমাৰ ঘৰতে হাঠিয়া আছেচোন
বিশেষকৈ মদা মানুহ হাজিৰা আমাৰ ইয়াত একেবাৰে নাপায়
অঁ
বাকী মানুহতে পোৱা যায় মদা মানুহ যে একবাৰে নায়েই নায়েই বুলি ক'ব পাৰিা দুই এজন আছে সিহতেও পথাৰাত নামিব এলাহ কৰে
অ
শুকান নোহোৱা কাম কৰে তাৰমানে
এ দাদা লগৰ সবা আছে নহয় নমভাই দম তাকে
অঁ সেইটো ভালেই আৰু তাত আপোনালোকৰ আমাৰ আকৌ নাই নহয়
অ এইফালে জয়ে আছেচোন
অঁ অঁ
তেনেকুৱাকৈ কৰিম আৰু
ক'ৰবাত যে কাম কৰি আছিল হ'ল
নাই হোৱা যাব খুজি আছিল তাতো এতিয়া দুইতটা মায়ে পাপা বেমাৰ
অ আমালোকৰ ঘৰতে
উম অ ক এখন বোলে দৰ্জা বনাম দুখন দৰ্জা বনাবা আ ফ্ৰেম টো বনাই থৈ দিছে
অ দজা সি কি কাম কৰি আছে আৰু
উম সেই চবৰে হৈ আছে
উম তাকে বাবি আহিছিল আজি
নগ'ল উঠংতে দেৰি হ'ল তাৰ
এই আঠটা বজালৈ উঠাই নাই নে
টাৰ হৈছে এতিয়া চাৰে সাতটা বজাত পাছত উঠিছে
বিশ বাইশ জন আহিছে বুলি কৈছে
এ চব খপ একেলগে কৰিব নেকি
নকৰে
ছিক্স খিনি চিক্স এফাই কৰিব
অ
এতিয়া কেইটা
ভাগে ভাগে আঠটাৰ পৰা
আঠটা পা কৰিছে
উম
হম
গৰম কেনেকুৱা আকৌ বেছি দেৰিলৈ থৈ দিলে কষ্ট নাপাব লৰা ছোৱালী
জাগি দিহঁতে আহিছে না
কোন কোন আহিছে মই সোধা নাই মইতো নাই এ আজি
উম
উ কিমান আহিছে খবৰ লৈছিল আৰু মই এই গৈছিলে তাত সুধিছো ইমান বহি ক'বই নোৱাৰি সি কোন কোন আহিছে সেইকাৰণে জ্যোতিক ফোন কৰিছিলোঁ কৈছে কৈছে আহিছে লেজং মা বুলি মই বোলো এই তিনিদিন কৰা আৰু এনে দুজনহে আজি
দুটাই কম গৈছে আৰু নবীকণাইছে
অঁ
নবীকৰণে ছুতিয়ে
অ সিহঁতে দুয়টাই
উম
কৰা বোলো আৰু তাৰপিছত পৰহি পৰা পৰহি ক'ত বৃহস্পতিবাৰৰ পৰা যাব পাৰিম আৰু মই
অ আকৌ বৃহস্পতি পাৰ বা জ্যোতি বন্ধ
জ্যোতি অ সেই তিনিদিন তাৰ বন্ধ হ'ব তিনিদিন যোৱাৰ পিছত আৰু তাৰ পিছত নেক্সট সপ্তাহৰ পৰা চিন্তা নাই আৰু
এই ৰাতিপুৱা সময়খিনি গাড়ী পোৱা নাযায় মোৰ মোৰ সেইটোয়ে জালা হ'ব ৰে
অ থৈ যাবহি দিব দাদাক পটকে
তাৰেচোন যাবই এ লাগিব কালি পৰহি
অ
সেইটোহে দিগদাৰ হ'ব
কাৰোবাৰ এটা পতকে থৈ আহিব দিব
উম সেইটয়ে দিগদাৰ হ'ব এতিয়া
বাকি ল'ৰা ছোৱালী নাহে সেইফালে পা ন কোনো
এইখোপা কোনোও নাযায় আমাৰ বাৰ্বিহে খালী এটা হোৱা হৈ ভাল লাগে দেচোন নহয়
উম আহিব পাৰেতো বেলেগ স্কুলৰ আহিছে স্কুলতো বেলেগ হ'লেও হেৰিবিলাক বিষয়বিলাক একেই নহয়
গামাৰ এই বিলাক আৰু গণিততো গামাৰখিনিও একে হয়না।
একেই গ্ৰামাৰ একেই গণিত পেলা গণিত এক
গণিত ত গণিত ত গোটেইখিনি তম হেৰি খিনি এটা লেচন কেইটাহে বেলেগ হব।
কি গনিতটো? অ লেচনতো ধৰি লেচন অনুপাতে নাথাকিবও পাই ইয়াত তাত বেলে অকমান বেলেগ হ'ব পাৰে কিন্তু বস্তুখিনি একে একে খিনিকে শিকিব লাগিব।
সেই নিয়মখিনি একেই ল খা গু গ খা গু।
কে অ সেইয়াই এইখিনিকে মু সদায় ধৰি লোৱা ইয়াত যদি অনুশীলনী বেলেগ এটা আছে তাত পিছৰ অনুশীলনত আছে তেনেকে আৰু।
উম আৰু তাতে আজিকালিনো কোনেনো ইমান টকা খৰচ কৰি দিব। তই কচোন সময়মত স্কুলত যাব কাৰণে বিশ টকা এটা তে যেনে দিয়েহে হয়না কিছুমানে আমাৰ নিচিনা মানুহে হয় দেচোন। কিন্তু তাতে এতিয়া আকৌ জানো ইমানখিনিয়ে সাত শ টকা দি দি তানো মানুহ মানখিনি পইচা দি দিব হেৰি নহয় দেচোন আৰু। সম্ভৱ নহয়। তাতে গাড়ী ভাড়াও দিব লাগিব।
অ' কিছুমানে আকৌ এলাহ কয় বন্ধ মাহটো বন্ধ পাইছোঁ বুলি পেলাই।
অ'
ঘূৰি ফুৰা মন যায় ঘূৰি ফুৰিবলৈ।
কালিৰ পৰা পঠিয়াম দে।
ন কাইলৈ আৰু কেইজনমান আহিব বুলি কৈছে।
উম।
আজি ফাৰ্ষ্ট যে কিছুমানৰ এ সময়তটো মিলাব নাজানে।
উম।
এই হ'ল বুলি
দৌৰা দৌৰি হয় ৰাতিপুৱা সময়ত। সময়খিনি দায়েককে থবা যাবা দিব লাগিব কালি।
উম।
সিও দহ তাৰিখে যাবগৈ টিকেট কনফাৰ্ম হ'ল।
কোন?
ধনে।
অ'
সি গলেগে উম।
উম। ইমান ডাঙৰ হ'লে মই সেইদিনা খন কোন টুনো কোন টুনো চাই ফুৰিছো।
অঁতৰেল মতা নাই ডাঙৰ উই উই বাতৰে আতৰে ফুৰিছে। ওচৰ চাপি অহাই নাই।
কোন দিনা খন ঐ?
সেই দিনা যে ফোন কৰিছিলে পৰীক্ষা হলত থাকোতে।
অ' অ' সেইদিনাখন।
উম।
উম। এবাৰ বহী খবা কি ঘৰত আনি মানে ল'ৰা ছোৱালী মাক কিমান পায় সেইবিলাক চাই পিনে আচো। কথলত দিবা দিছে আৰু ন?
দিবলৈ মানে ধৰি লওঁ। সেইটো, সেইটো, আগতেও পাইছে, তাৰমানে ঘৰত কিছুমানে নেদেখুৱাই যে। বহীখন নি পেলাই থৈ দিয়ে, ধৰি লওঁ আগতেও পোৱা যায়। এইটো ঘৰত গৈ পেলাই চহীটো কৰা মানে, ঘৰত দেখুওৱা টো আৰু প্ৰমাণ হয় আৰু
উম।
এইজনিয়ে চহী টো কৰাৰ লগে লগে, ধৰি লওঁ বহীখন ঘৰত যে দেখুৱাইছে। সেইটো গ'ম পাই আৰু।
উম, তই মোৰ চলাইনিম নে গোট দুই গোট। গোটেইকেইজনীয়ে দেখুৱাই হি, দুইজনীয়েও দেখুৱাই হি।
অ' আমাৰো যেনিবা এইটো মিচ নহয়, দেখুৱাইয়ে। সেয়াই সকলোৱে সেইটো দেখুৱাব লাগে। কিন্তু তাতে কিছুমানে ৰৈ যায় যে আকক যদি কম নম্বৰ পাই ভয়তে নেদেখুৱায়।
নেদেখোৱাই বাৰু।
থৈ দিয়ে যে, সেইটো কাৰণে এনে জমা দিয়া বুলি নহয় আৰু মানে চহীটো কৰাই পেলাই দেখুৱাব লাগিব, যে মই ঘৰত দেখুৱালো বুলি পেলায়। আগতেও চাওঁ আমি বাৰু, অ'তেতিয়া মানে গ'ম পাব ঘৰত যে ল'ৰাটো বা ছোৱালীজনীৰ পৰীক্ষাটো কেনেকুৱা হৈছে। কিমান পাৰিছে, নোৱাৰিছে। নহ'লেতো না পাৰিছে নে নোৱাৰিছে সি যদি বহীখন নেদেখুৱাই একোতো গমেই নাপাব ঘৰৰ মানুহে।
উম।
সেইকাৰণে কৈছোঁ আৰ।
উম।
ভালে কৰিছে বা লেখি দিছে তেতিয়াহে গাৰ্জেনবিলাকো অকমান হেৰি হ'ব।
উম। বাৰ্বিৰ পৰীক্ষা কেনেকুৱা হ'ল আৰু আঙুলিটো আঙুলিটোতে ইমান ডাঙৰ উঠিছে। পোৱালিজনী, তই দেখা পাইছিলি?
অহ' এইবাৰ মই সিহঁতৰ ঘৰত নোসোমালোৱে।
এই যিটো ধৰি লোৱা বুঢ়া আঙুলি লগৰ আঙুলিটো যি, সেয়ে নখ ওপৰতে মস্ত ডাঙৰ উঠিল তুম তুম হৈ থাকিল পৰীক্ষা কেইদিনতে। তাৰ পিছতে কি হ'লে লিখিবা কৰিবাও নোৱাৰে তুনতুনীয়া হৈ থাকে হয়।
অ'।
যে মই তাক কৈছোঁ